কনি তেনেে
হয় শুনা হৈছে
অচী তাত খাই গৈছিলে নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে
হয়
কওকচোন লদা
অ আপুনি কি কৰি আছে বৰ্তমান
বৰ্তমান কি কৰিব বৰষুণ অতৰ েকে বহি আছিল কালনি
হয় হয় ময়ো এনেই চাহ তাহ খাই বহি আছো ৰুমতে আমাৰ কোঠাতে হয় বহি আছো
হয়। বাকী জনাবচোন কিয় ফোন কৰা হৈছিল বাকী খবৰ খিনি ভালেই বাৰু বাকী খবৰ পাতি ভালেই আপোনাৰ
অ মোৰো ভালেই বাৰু বৰ্তমান হেল্ল'। অলপ কুচল আহকচোন অলপ আহ নিজক পাল ক আহক হয় আহ খেতি বাতি কেনেকুৱা হৈছে
খেতি বাতি কৰা হৈছে কিন্তু আপোনাৰ
মানে খেতি বাতি মানে ৰোৱা হোৱা নাই এটা হাল ৰোৱা হৈছে আৰু হাল বাইছোঁ আৰু ধৰক মাটি চতি চহাইছো আৰু মানে কঠীয়া ৰুব পৰা হোৱা নাই কঠিয়াৰ পৰা এবাৰ দেৰি হৈ গৈ মাৰে বু য অকণ প্ৰব্লেম হ'ল কোনোবা বেছি কোনোবাৰ ক তেকুৱা প্ৰব্লেমৰ যছ কঠাৰ পৰা অকণ দেৰি হ'লেইবাবে ৰুম আৰু বাকী এমাহ দুমাহ যোৱাাই মাহতে োগী খতম কৰিব লাগিব নহলে আকৌ পানী সমস্যা ৰাখ
অ আপোনালোকৰ এইফালে এই গৰুবোৰ মেলিছিলে যে এ বান্ধিলেনেে বাৰু
হয় গৰু বন্ধা হৈছে বাৰু আমি গাঁৱৰ লগৰ উ ধৰক আমাৰ বয়সৰ যিসকল মানুহ গোট খাই গাঁৱত সফা এখননৰ আয়োনৰ আয়োজন কৰিলো যে আমাৰ এনেকুৱা এটা সমস্যা হৈছে যে এনেকুৱা বান পৰিধণ অঞ্চলত খেতি কৰিবলে অসুবিধা সেইবাবে আমি এনেকুৱা এটা পদক্ষেপ ল'ব লাগিবেতি কৰিব লাগিব সেই হিচাপত মিটিংখন দিয়া হল যে গৰু গাই খিনি মানুহখিনিয়ে খেলি ম মানে বন্ধ কৰা হ'ব বা বন্্ধি থোৱা হ'ব সেইটো হিচাপে মিটিংখৰ মতে আপোনাৰ বন্ধা হৈছে আৰু প্ৰায়।
উম, হম, হম। অতি সুন্দৰ পদক্ষেপ লৈছে আপোনালে এ এটা কথা মই এই আমাৰ ইয়াত এইকেইদিন ইাত ক আমে ঘোৰাই মানে অসুবিধা কৰি আছে ঘোৰা কেইটা কেইটা ব্ৱস্থা কৰিব পৰা হ'লে অলপ ভাল আছিলে।
হয় লক্ষ্য কৰিছো কেইদিনমান হৈছে আপোনাৰ সেই হিচাপততো সেই ঘোঁৰা কিটাৰ গ্ৰাহক নাই বুলি শুনিছো শুন মতে
হয় নাই বাৰু
অ এতিয়া সেই হিচাপত চাবলৈ গলে আপোনাৰ গ্ৰাহক নাথাকিলে ঘোঁৰাতকেইটাই প্ৰব্লেম কৰিব কি যিহেতু আপোনাৰ গৰু গাইতকৈ ঘোঁৰা জাতিতো অলপ বেলেগ ৰাতিও চৰি ফুৰিিব পাৰে বা ৰাতিও খাই মেলি ফুৰিব পাৰে সেইটো হিচাপৰ আপোনাৰ কঠীয়া চঠীয়া বাৰীত যদি ভালকৈ বেৰা নিদিয়া হয় দিয়া নহয় বা ৰোৱনিত সোমাই খোৱাৰ চা্সটো বেছি থাকে সেইাবে ফৰেষ্টৰ মানুহক কথাটো জনোৱা হলে ভাল আছিল
হয় মই মই ফোন কৰিছিলো বাৰু মই ছয়শ মানুহ ফোন কৰি ভালো অৱগত কৰা হৈছে কিন্তু তেওঁলোকে কৈছে যে অ ইয়াৰ কোনোবা গৰাকী আছে গতিকে তেওঁলোকক নিয়াো আমাৰ দায়িত্ব নহয় বুলি ক'লে কিন্তু আমি জনালো যে সেই ঘোণ কেইটা আজি তিন বছৰ মানৰ পৰা আমাৰ ইয়াত চৰি আছে এনেকে। আৰু আমি কলো যে অ সেই মানে ঘূনা কেইটা যদি লৈ নাযায় আমাৰ প্ৰব্লেম হব বুলি আমি জনালো। কিন্তু তেওঁলোকে বৰ্তমানে কোনো আমাক আমাৰ লগত যোগাযোগ কৰা নাই পৰৱৰ্তী সময়ত। গতিকে এতিয়া অকমাণ সেইবাবে আমি অসুবিধাত পৰিছো।
হয় হয় কথাটো বেয়া মিছা নহয় বাৰু, কিন্তু তেওঁলোকে কথাটো গুৰুত্ব দিব লাগিছিল। যিহেতু আমাৰ প্ৰব্লেম হ'ব পাৰে, সেইটো কথা তেওঁলোকে অকণ যুক্তি সহকাৰে ভাবিছিন্তি চৱা হয় ভাল আছিল। কিয় নো অ গ্ৰাহক নাইকিয়া বস্তু এটা বা গ্ৰাহক নাইকিয়া ঘোৰাতটো যাৰ মালিক নাই তেওঁোক সিহঁতো ধৰ ধৰক জাহাঁ তাহাঁ ঘুৰিব ফুৰিব খাবলে চাব য'ত তত সোমাবলৈ যাব সেই হিচাপত তাত থকালে ভালছিলে দেখিবলৈ পোৱা গৈছিল যে মাইকী ঘোঁৰাজনী এটা ভৰি দুখ পোৱা আছে সেইটো ধৰক ভালকৈ ট্ৰটমেট নকৰিলে এটায়ত ফ্ৰেকচাৰ টাইপৰ বেম হ হৈ যাব পাৰে ভৰিীত যে চাহ ভৰি কাটি দিবলগীয়া হ'ব পাৰে এতিয়া জীৱ জন্তু সংৰাক্ষ ণ কৰা এটা ব্যৱস্থা আছে সেইটো বন সংৰক্ষণৰ আইন তে সেয়া এটা কথাটো অকণমান বিচাৰ্যৰ বিষয়ত আছিল বা গুৰুত্ব দিব লাগিছিল জানো এতিয়া কথাটো তথাপিতো আপুনি আৰু এবাৰ ফোন কৰি চাবচোন বাৰু নহ'লে আমি হ'লেও কণ্টেকট কৰি চাম।
কথাটো মই কথাটো জনাইছিলো বাৰু কিন্তু তেওঁলোকে ক'লে যে আমি আলোচনা কৰি আপোনালোকক জনাম। কিন্তু বৰ্তমানলৈকে সেই আলোচনা কৰিয়ে আছে নেকি কি বুজি পোৱা নাই এতিায়ালৈকে। আলোচনা কৰিয়ে আছে নেকি দিনে ৰাতি কিন্তু এতিয়কে আমাক উল্টাই
যিহেতু যিহেতু তেওঁলোক গৃহস্থ মানুহ নি যথেষ্ট বিষয়ত সিহঁতে আলোচনা কৰিবলগীয়া হয়, বা কোনো এটা বিষয়ে ব্যক্তিগতভাৱে ল'ব নোৱাৰে। সেইবাবে তেওঁলোকৰ সেইটো সময়ত আমি সময় দিব নোৱাৰি অলপো।
হয় হয়। অ' কিন্তু এতিয়া এটা কথা বেয়া হৈছে আমাৰ, হয় হয় হয়। এটা কথা মই চাব দে আমাৰ খেতি বাতি কৰোতে আমাৰ এটা প্ৰব্লেম এটা হৈ আছে। আমাৰ ইয়াত এতিয়া বৰষুণৰ মাত্ৰাতটো যেতিয়া দি আছে সেইটো সেইটো কথা চাবলৈ গ'লে আমাৰ অ নদীৰ পৰা পানীতটো অতিৰিক্ত পানীতো আমাৰ পথাৰৰ ফালে গুচি আহিছে আৰু তাৰ কাৰণে হাল বোৱাৰ পাছতো আমি মানে খেতি মানে মাটিখিনি ৰুবলে বৰ ঠিক নহয়। তাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে।
হয় সইটো হেল্ল'?
হয়।
শুনিছোন এই আপুনি যিটো প্ৰব্লেম কথা ক'লে, সেই প্ৰব্লেমটো নোহোৱা নহয়। সেই প্ৰব্লেমটো নোহোৱা নহয় যে আমাৰ কিছুমান কিছুমান মানে ধৰক নদীৰ কিছুমান অঞ্চল থাকে যি অঞ্চলত ধৰক আহ মাথাউৰি কম থাক বা সেইখিনি আগতে চিঙা থাকে তেনেকুৱা পৰা পানী গুচি আহে। আহি পেলাই পথাৰত জমা হৈ অলপ খেতি বাতি প্ৰব্লেম হয়, সেই ব্যৱস্থাটো মানে ভেটাৰ ব্যৱস্থা কৰিব লাগিছিল। চৰকাৰে এইটো কথা আলোচনা কৰিছে নিশ্চয়, কাৰণ এতিয়া বাৰ সেয়া হ'লেই, বাৰিষা সময়তো আকৌ ধৰক বান বান্ধি বান্ধিবতো নোৱাৰিব কাৰণ পানী অহা যোৱা কৰি থাকিব। ভ ল দিব লাগিব আৰু উপায় নাই।
হয়। অ' আমাৰ এই যিটো পিছফালে নদীত যিটো মথাউৰি আছে সেই মাথাউটোত তিনি বছৰ মানৰ আগতে এটা ভাঙি আহিছিলে, আমাৰ বানপানী হৈছিলে। কিন্তু সেইটো যোৱা বছৰ অ তাৰ আগৰ বছৰ আমাৰ বান্ধিলে নে কি বুলি কোৱা শুনিছিলো। যিহেতু আমাৰ বানপানীৰ সৃষ্টি কৰি আছিলে। কিন্তু যোৱা বছৰৰ পৰা সেই পানী খিনি ইমান এটা প্ৰব্লেম মানে ইমান এটা আমাক দিগদাৰ দিয়া নাই বাৰু। কিন্তু এইবছৰ অলপ প্ৰথমতেই আমাৰ তাৰ পৰা পানীত বাগৰি আহিছিলে। কিন্তু এতিয়া বৰ্তমান সেই বান্ধটো কি পৰ্যায়ত আছে আমি ইমান নাজানিম। কিন্তু যদি সেইটো আকৌ পুনৰ ভাঙি গৈছে তেতিয়াহ'লে আমাৰ অকণ অসুবিধা কৰিব যেন লাগে।
হিচাপত এইটো কথাটো আপুনি আমি গাঁৱৰ মানুহখিনি আলোচনা কৰি চাবগে লাগিছিল যে এইটো কেনেকুৱা হৈছে বা কি কথা কিব দৰা তেতিয়া যদি প্ৰথমে প্ৰথমে অৱস্থালৈ পোৱা হয় তেতিয়াহ'লে মাটিৰ চাটি অলপ দিয়া দি মেলি। ভানুৱা হল যেন কিন্তু কথাটোৰ মানুহৰ কৰিব লাগিব স বিশ্ব বিষয়টোছে কাৰণ ধৰক ম যেতিয়া ৰুম, ৰোৱাৰ পিছত যদি পানী তেনেকৈ আহি যায় তেতিয়া প্ৰব্লেম হ'ব ন।
তুমি এয়া কৰিব কি, চৰকাৰে বা আমাৰ পঞ্চায়তৰ মানুহখিনিয়ে যদি অলপ গুৰুত্ব নিদিয়ে। তেওঁলোকে যদি অলপ গুৰুত্ব নিদিয়ে তেতিায়া হ'লে আমৰ অসুবিধাথেষ্ট
হয় আমি আৰু এটা কাম কৰিব পৰা হ'ল হেতেন, হয় আমি আৰু এটা কাম কৰিব পৰা হ'লতেন যে আমাৰ পঞ্চায়তৰ। মানুহে হওক বা ৱাৰ্ডৰ মেম্বাৰ যোনেই হওক এই তেনেকুৱা আমাৰ অ', অলপ বিধায়ক বিধায়ক ঘ তেনেকুৱা কোনোবা ওপৰৰ মানুহৰ লগত থাপ পাতি আবেদন বা এপ্লিকেশ্যন প্ৰদান কৰি কথাটো অকণমান কাম চাই থব পাৰিলে ভাল আছিলে।
উ হয়, কিন্তু এতিয়া আমাৰ যিহেতু সেই কামটো মানে ইতিমধ্যে কামটো কৰিব কাৰণে ঠিকাদাৰক দিয়া হৈছিলে কিন্তু ঠিকাদাৰ সকলে সেইটো ইমান দিনে কৰি থোৱাৰ কাৰণে আমাৰ এই কামটো পিছ পৰিছে বুলি মই গম পাইছোঁ যিহেতু তেওঁলোকে অ', তেওঁলোকেও জনাইছে বাৰু আমাক আহ বৰষুণ দি অত্যাধিক বৰষুণ দি থোৱা কাৰণে হয়তো তেওঁলোকে আহ, এই বান্ধটো নিৰ্মাণ কৰিব পৰা নাই। চাগে কিন্তু তেওঁলোকৰ মানে সেই কথাটো মই এবাৰ গম পাইছিলোঁ। কিন্তু কিমান দূৰ সত্য কিমান দূৰ অসত্য গম নাপাওঁ তেওঁলোকে মানে যোৱা বছৰ পৰা সেই কথাটোে কৈ আছে যে বৰষুণৰ কাৰণে আমি বানটো নিৰ্মাণ কৰিব পৰা নাই বৰষুণৰ কাৰণে কৰিব পৰা নাই। কিন্তু আচলতে প্ৰকৃততে কি ঘটনাটো হৈছে সেইটো আমি নাজানিম আৰু
আমাৰ। তেওঁলোককো দেখিব নোৱাৰি এক প্ৰকাৰে বুলি কলে কিয়নো আমি যিহেতু নিজৰ গ গাঁৱৰ এজন বা নিজৰ গাঁৱৰে হয় যদি ঠিকাদাৰ হয় তেতিয়া আমি কামটো ভালদৰে কৰিব পৰা হ'ব বা আমাৰ এনেকুৱা সেইটো সবল হ'ব কিন্তু যদি অ', আপোনাৰ বাহিৰৰ মানুহ তাক সেই ঠিকাটো দিয়া হয় তেতিয়া তেওঁলোকে অলপ গাভৰিটো কৰিবই কাৰণ কিয়নো তেওঁলোকতো কোনো প্ৰব্লেম নহ'ব ন। এতিয়া সেইটো কথাটো তেনেহ'লে গোটাই নিব আৰু